শুনিছা?
কি কৰিছা?
মই এনেই তুমি।
ময়ো এনে, অলপ আছিলো ৰ'বা বাহিৰত খোজকাঢ়িলো অলপ।
অ ভালেই কৰিছা। বতৰটো ভালে। চেনে তোমালোকৰ ফালে।
অ এতিয়া ভালে আছে ৰবা আমাৰ তাতে মানে সন্ধিয়া হোৱাৰ লগে লগে ঠাণ্ডা পৰে অলপ মানে সেই মেঘালয় এৰিয়া ন সেইকাৰণে অলপ ঠাণ্ডা পৰি যায় গধূলি হলে।
ভালেই তোমালোকৰ আমাৰ হে বহুত গৰম পৰিছে।
অ তোমালোকৰ চাগে ৰাতি আৰু গৰম লাগে ন।
বহুত গৰম লাগে তোমালোকৰ ফালে বতাহ দি থাকে চাগে ন?
অ তোমাৰ গধূলি হলে দিয়ে মানে ৰাতি আমি ফেন দিব লগা নহয় আৰু শু তে।
অ ভালে হয়। এই মস্ত গৰমত তোমালোকে ফেন দি। লগা হোৱা নাই।
নাই নাই দিনটো দিনটোয়ে ফেন লাগে ৰাতি। এতিয়া মোৰ ফেন নালাগে আৰু
উম। ভালে
তাকেইেতো ঠাণ্ডা বতাহ দি থাকে আৰু বাহিৰত।
তাকে তাকে তোমাৰ কলেজ তেনেকুৱা চলিছে?
মোৰ কলেজটো কলেজ ভালেই চলিছে দিয়া আৰু মানে কলেজত যোৱাৰ আগত ভাবিছিলো কি যে কলেজত যাই লগ বনাব নোৱাৰিম, স্কুলৰ দৰে নহ'ব চাগে কিন্তু তেনেকুৱা নহয় আৰু যিটোৱে এটা ভয় আছিল মানে, সেই তেনেকুৱা নহয় আৰু সকলোবোৰ মানে ভাল আৰু ভাল ফ্ৰেণ্ড লগ পাইছো।
অ সেইটো কিন্তু হয় অ মোৰতো পাচ তাও হৈ গলো মই ভালে হয় কিন্ত দেই কলেজত কিন্তু প্ৰথমে ভয় লাগে এ অলপ কাৰণ আমি ফাৰ্ষ্ট ঘৰৰ পৰা ওলাই যাওঁ ন
অ সেইটোয়ে মোৰো বহুত ভয় লাগিছে সিলে
অ আৰু বেলেগ বেলেগ স্কুলৰ পৰা আহে চবকে কেনেকুৱা কেনেকুৱা বা লাগিব। কিন্তু এটা কথা স্কুলৰ দৰে সিমানো ৰুলচ ৰেগুলেশচন নাই কলেজত।
হয় নাই নাই
মানিলে মানিব পাৰি নামানিলে নাই।
উম উম মোৰতো তোমাৰ কলেজত যোৱাৰ আগতে ভাবিছিলো কি মই চাগে মানে মই মানুহক মানে কাকো মানে আগতে মাতি কিনে মানে ফ্ৰেণ্ডশ্বিপ ইমান এটা কৰিব নোৱাৰো আৰু সেইকাৰণে মানে ভয় লাগিছিলে যে মোক কোনোবাই মাতিব নে নাই? প্ৰথম কেইদিনো যাই কিনে তেনেকে অকলে বহি আছিলো, ডিপাৰ্টমেন্টত তাৰ পিছত আৰু তেনেকে মাতিলে ফ্ৰেণ্ডছ হলো এতিয়া মানে ভালে আৰু ভাল ফ্ৰেণ্ডছে আৰু একদম ঘ ঘৰুৱা টাইপৰ এনেকুৱা ফেমিলিৰ দৰে।
আৰু স্কুলত কেনেকুৱা হয় তুমি এটা জেগাৰে মানুহখিনিক লগ পোৱা কিস্ত কলেজত তোমাৰ বহুত বেলেগ বেলেগ জেগাৰ মানুহ বিলাকক লগ পোৱা যায় ন।
অ সেইটোৱে তোমাৰ এতিয়াই অ দূৰৰ দূৰৰ এতিয়া লগ হৈছে তোমাৰ মোৰ লগৰ কেইজন এজন মিৰ্জাৰ, এজন মঙলদৈ, তেনেকে আৰু বহুত আছে দূৰৰ দূৰৰ।
উম মোৰো অ কিন্ত মোৰ এতিয়া ওচৰৰ ফ্ৰেণ্ড নাই মোৰ লগৰ বিলাক চব দূৰৰ এজন ডিব্ৰুগড়ৰ, এজন অ তেজপুৰৰ দুজনি আ এজন মংগলদৈ মানে চব মানে দূৰৰ, দূৰৰ এতিয়া ওচৰৰ ফ্ৰেণ্ড নাই।
অ, সেইয়া আৰু, স্কুলত তোমাৰ যোনবিলাক মোৰ স্কুলৰ ফ্ৰেণ্ড সেইবিলাক চব মোৰ ওচৰে পাজৰে এতিয়া ঘৰৰ কাষতে মানে অলপমান গ'লে পায়, একে এৰিয়া আৰু আমাৰ ইয়াতে কিন্তু, আৰু আমাৰ স্কুল খন মানে ওচৰত বেছি মানে বাহিৰৰ ফালে তেনেকে হাৰেই মেইন ৰাস্তাৰ কাষত নহয় আৰু তেনেকে সেইকাৰণে মানে তোমাৰ বেলেগ জেগাৰ মই ফ্ৰেণ্ড তেনেকে পোৱাই নাছিলো, কিন্তু এতিয়া কলেজত যাওঁতেহে মই মানে তেনেকে বাছত উঠি অকলে যাব পৰা হ'লো, আৰু সেইকাৰণে মানে সিমান মানুহৰ লগত চিনাকি বা তেনেকুৱা নাছিল, আৰু আগতে কিন্তু এতিয়া লাহে, লাহে জানা হলো ।আৰু লগৰবোৰ পালো বা অকলে অকলে যাওঁ তেনেকে
অ তেনেকুৱা, স্কুলৰ খিনি এটা জেগা গায়তে থাকা যায়। কিন্তু, কলেজৰ এতিয়া তুমি চব মানুহৰ লগত লগ পোৱা হ'ল, আৰু চবৰে মানে কথাবিলাক কথাৰ ষ্টাইল এইবিলাক গম পোৱা যায়, মানুহবোৰ কেনেকুৱা চিনি পোৱা যায়, হয়নে
তোমাৰ চব জেগাৰে মানে বেলেগ, বেলেগ কে কয় ন, অলপ ষ্টাইল বিলাক বেলেগ থাকে, কথা কোৱাৰ তোমাৰ মংগলদৈৰ বেলেগ বা আমাৰ এইটো চাইডৰ কামৰূপৰ ছাইডৰ বেলেগ তেনেকুৱা আৰু ভাল লাগে, কিন্তু দূৰৰ দূৰৰ লগ পালে।
তুমি কালচাৰেল, কালচাৰেলী এইবিলাকত পাৰ্টিচিপেট কৰিচানে?
অ, কৰিছি ছিলো এইবাৰ ভাল লাগিছে, প্ৰথমবাৰ মানে পাইছো ন তেনেকে সেইকাৰণে, ভাল লাগিছে আৰু
আৰু হেৰী চেৰী মানে কলেজৰ উইকত পাৰ্টিচিপেত লোৱা নাই?
অ, ত কলেজৰ উইকত তাতে কিবা, কিবি হৈছিলে নহয়, তোমাৰ কম্পিটিচন সেইবিলাকত লৈছিলো বাৰু। এইবাৰ যিহেতু ফাৰ্ষ্ট মানে সিমান এটা ভালদৰে গম পোৱা পোৱা নাছিলো তেনেকে কিন্তু বা অ মানে যিখিনি পাৰো দিছিলো আৰু কম্পিটিচন তোমাৰ, বহুত ষ্টুডেন্ট ন ত' সকলোবোৰে দিয়ে তেনেকে
আমাৰ আক কি হৈছিলে, কম্পিউটিচন কৰাৰ আগতে অওডিচন লৈছিলে, তাৰ পিছতে সেইকেইটা হে কম্পিউটিচন কৰিব পাৰিব মানে বহুত, ডাঙৰ বহুত ষ্টুডেণ্ট, তাৰে মাজত যদি ইমানগাল ষ্টুডেণ্টে কম্পিটিচনে কৰে তেতিয়া হ'লে গোটেই তিনিদিন মান লাগিব এটা।
অ হয় বাৰু। তোমাৰ কটনৰ পৰা আছিল ন। কলেজ লাইফ।
মোৰ কটনৰ পৰা আছিলে আমাৰ। ডিপাৰ্টমণ্ট দি যেৱা মানে আমি ফাষ্ট টাইম মানে ফাইচিতি মানে কথন ইনভাচিটি হোৱা পিছত? অ ফ টাইম ফাইচিতি উক। পালো আৰু কলেজৰ খিনি তাৰ পিছত দি। ডিপাৰটমেট ডিপাৰ্টমেণ্ট মানে কম্পিটিচন হয় ন। আমাৰ ইকনমিক চিপ। ডিপাৰটমেট ফাৰ্চিট ফাৰ্ষ হেৰি আছিলে? বেচ ডিপাৰ্টমেণ্ট আছিলে?
অ তেনেকে ডিপাৰ্টমেন্ট বোৰ পাৰ্টিচিপেট? কৰিলে ভাল লাগে আৰু ন যদি মানে অ ফাৰ প্ৰাইজটো পাই কিবা তেনেকুৱা ভাল লাগে আৰু। ডিপাৰ্টমেণ্টবোৰ।
আৰু মানে আমি হেৰি অ কি হৈছিলে মই তেতিয়া কালচাৰো আমি কৈছিলো মই বাৰু। হেৰিত কৰা নাছিল? ছিলো ৰল লোৱা নাছিলো? তেতিয়া বেনাৰ ধৰে তেনেকুৱা কৰিছে? লোকাল গুৰ ল'বলৈ হ'লে মানে কেনেকুৱা আছিলে ক। যেতিয়া কৈছিলো কি এই মুলতানী মিত্ত বিলাক যে। মুলতানি মাটিটো যে সেইবিলাক গোটেই গাই। গাতে লগাই দিছিলে চবৰে আৰু তাতে ৰ'দত ওলাই আহিব লাগে তোমাৰ। কেনেে কুৱোৱা যে লাগে? ছা মূৰ্তি হব লগা আছিলে?
টো বাৰু মই দেখিছো ৰবা এনে বাৰু অ মানে তেনেকে ৰখি থাকিব লাগে সেইটো মানে প্ৰেক্টিচ লাগে ন বহুত খিনি যদি মানে তেনেকে থাকিব লগা হয়।
অ আৰু ৰ'দত। তুমি ম এনেই তুমি । কুটানি গুটি যদি তুমি মুখত। জানা তুমি দেখিবাচোন অকনমান ৰ'দত ওলাই আহিলে গালখন একদম টানি ধৰে।
অ হয় হয়
অ আমি যে যিবিলাকে ৰোল কৰিছিলে, সিহঁতক মানে পানীৰে অলপ অলপ তিয়াই তিয়াই আছিলো গাটো। ইমান মানে প্ৰব্লেম পাইছে। ছিলে সহতে আৰু অকণ অকণ মানে লগাই লগাই দি আছিলো তাৰ পিছত যেতিয়া। ফিনিছ হৈছিলে। কালচাৰেল তেতিয়া যে সিহঁতক গায়ক। গা ও ধুৱাই দিব লাগে। গাইছে মানে এনেকুৱা। সামুচি ধৰিছে তোমাৰ উ হেৰিটো ম। মাটিটো একদম মানে ন বহুত। কষ্টকৰ কিন্তু কিছুমান কালচাৰেল। প্ৰেমত। হেৰি কৰাটো।
উম তোমাৰ সেই। কলেজ উইকৰ সেইকেইদিন বহুত কষ্ট হয়, কিন্তু তুমি যদি সেই মানে সেই যে কিবা পাৰ্টিচিপেট কৰিবলগীয়া হয় কলেজৰ ৰেলীত। তেতিয়া তোমাৰ এটা অ ভালকে। থিম বনোৱা বা সেইবোৰৰ কাৰণে। তোমাৰ বস্তুবোৰ কিমান আগৰ পৰাই নিজে যোগাৰ কৰিব লাগে গোটেই ডিপাৰ্টমেন্টটো মিলি কিনে। এইকেইদিন বহুত কষ্টহ হয়। একেবাৰে তোমাৰ ৰাতিলৈ। সিয়েতো আমাৰ কাম কৰি আছিল
কৰিব লগা হলে ধৰা তুমি কাপোৰ ভাড়া। জানিব লাগিব আকৌ ডেন্স সদায় কৰি থাকিলে। মানে কি হয় হঠাতে কৰা যায় ন। পুৰা এক ঘণ্টা দুই ঘণ্টা। আৰু এইবিলাক ভৰি এইবিলাক কেনেকুৱা বিষাই ন?
অ, তাকেইতো অ। তোমাৰ ৰেলী কৰিলে। টো কিমান অ তেনেকে খোজকাঢ়ি খোজ কাঢ়ি ইমান ৰ'দত। ভৰি বিষাই যায় আৰু যোনবিলাক। ৰখি থাকেতো সিহঁতৰতো আৰুে বেছি কষ্ট।
উ! তুমি ডানস কৰা নে?
অ মই ডান্স কৰো বাৰু ডান্স কৰি ভাল পাওঁ তুমি কি ভাল পোৱা ।
মইয়ো কৰো বাৰু আমাক মানে কেনেকুৱা আছিলে ভগাই দিছিলে হা। নিজৰ ইচ্ছা মানে গান গোৱা। এনে গানত লৈ লৈছিলে। বা আমি যান। কৰা খিনি আৰু বহুত কেই এটা কম্পিটিচন থাকে ন ডান্সৰ বিহুত। থাকে জেংবিহু। থাকে। তাৰ পিছত আৰু কিবা কিবি। আৰু কিবা কিবি থাকে দেখোন লোক নৃত্য এইবিলাকো থাকে। তোমালোকৰ ফালে থাকে নে?
অঁ আমাৰ অঁ থাকে কিন্তু আমাৰ মানে কি হ'ল এইবাৰ সিমান এটা ডাঙৰ কে মানে কলেজ ৰগটো সিমান ডাঙৰকে চেলিব্ৰেট কৰা নাই এইবাৰ মানে তোমাৰ ৰেলী টাইপৰ কৰা নাই আৰু কলেজৰ ফিল্ডতে তেনেকে ৰখি পিনে কৰিছে। এইবাৰ সিমান এটা স্পেচিয়েল কে কৰা নাই আৰু অহাবাৰ হয়তো কৰিব এইবাৰ মানে কিবা অলপ মানে সময়ে কম কম হ'ল নে কি নাজানো আৰু তেনেকে মানে ইমান ডাঙৰ কে কৰা নাই আৰু।
অ আমাৰ আকৌ কেনেকুৱা আছিলে একদম ক কটনৰ ফ্ৰন্টৰ পাণ বজাৰ সেইফালৰ পৰা । দীঘলী পুখুৰীটো ঘূৰিব লাগিছিল। ছিলে, দীঘলী পুখুৰীটো খুৰাত। টো বহুত দূৰ হৈ যায় সেন্দিকৰ এনেকে সন্মুখ হৈ কিনে।
অঁ বহুত। দীঘলী পুখুৰীতো এনেও বহুত। মানে এনেকে এক পাক ঘূৰি কিনে গোটেই খিনি যাওঁতে যাওঁতে। কষ্ট হয় বাৰু।
ফাৰ্ষ্ট যেতিয়া আমি কৰিছিলোঁ তেতিয়াতো। উজান বজাৰ চাইড। এইবিলাক এইবিলাকো লৈছিলে আৰু গলি গলি লৈ গৈছিলে। এ তাৰপিছত নেক্সট টাইম আকৌ। অকল দীঘলী পুখুৰীটোৱে কিন্তু ঘুৰাইছে।
অ ৰ'দ দিয়া টাইমত তেতিয়া কষ্ট হয় কিন্তু এনে বহুত ৰ'দ দিয়ে ন সেইখিনি টাইমত কলেজ উইকৰ টাইমত।
উম বহুত। তুমি কেতিয়াবা ক্লাছ পুৰা। কৰা নে তুমি?
ক্লাছ।
অঁ কলেজৰ ক্লাছ।
অ মই ক্লাছ বোৰ মানে গোটেই কেইটাই কৰো যিহেতু আমাৰ ঘৰৰ পৰা দূৰ হয় কলেজতো এনেকে বাছত ভড়া ভৰি যোৱা আৰু যদি ক্লাছ বোৰ মানে নকৰো তেতিয়া অলপ দিগদাৰ হয় আৰু নিজৰে সেইকাৰণে যেতিয়া যাও গোটেইবোৰ ক্লাছ কৰি আহিব। চেষ্টাই কৰো। প্ৰথমটো তোমাৰ পথ কেইদিন। কলেজত যাওঁতে আমাৰ পাঁচটালৈকে ক্লাছ হৈছিলে সেইকেইদিনটো আমি ডেইলি মানে ৰাতিপুৱা সাতটাত যাওঁ ইয়াৰে পৰা। তেতিয়া ঘৰ আহি। তাতে আমাৰ চাৰিটা, চাৰে ছয়টা বাজে আৰু গধূলি।
অ আমাৰো তেনেকুৱাই । বাজিছিলে বাৰু মই বাৰু হোষ্টেলত আছিলো। সেইকাৰণে ওচৰ আছিলে বি বেছি দূৰ নাছিলে দিয়া তেতিয়া হ'লে ক নেক্স কেতিয়াবা কলেজ লাইফ কথা পাতিম
অ ঠিক আছে দিয়া পিছত এদিন আৰু পাতিম বাৰু।
আহ দিয়া উম আহ ঠিক আছে। অ